হেল্ল' অঁ। অ মোৰ কথাবিলাক শুনিছানে তুমি? অহ, কি কৰি আছা?
মই তোমাৰ আছিলো ঘৰতে, ভাত পানী খাই পেলাই আজৰি হৈছো।
অ অ অ, ভাত পানী খাই আজৰি হৈছা ন ভাত পানী নাই মোক। খোৱা নাই মই খাম আৰু। অ বাকী অ বহুত দিন। তোমাৰ খবৰ খাতি পোৱা নাই, বাকী তোমাৰ খবৰ কোৱাচোন বাৰু।
মই আছো আৰু দিয়া ভালে কুশলে, তুমি তোমাক খবৰ কোৱাচোন।
অ, মই ও সেই ভালেই আৰু। তাকে মই। আজি তোমাক মানে ইম্পৰ্টেণ্ট মানে। গুৰুত্বপূৰ্ণ কথা এটা পাতিবলৈ ফোন। ফোন কৰিছোঁ। অ আজি। আমাৰ যি। আমাৰ দেশৰ যি ভোটাধিকাৰ, আৰু গণতন্ত্ৰত আচলতে। অঁ, এজন নাগৰিকৰ ভূমিকা কি? তাৰ বিষয়ে অ অকণমান আলোচনা। ৰচনা কৰিম বুলি ভাবিছোঁ। তুমি এই বিষয়টোৰ ওপৰত। অ, কথা পাতিবলৈ আলোচনা কৰিবলৈ তুমি আগ্ৰহী নে? হা হা।
সেইটো নিশ্চয় এইটো ধৰা আমাৰ এই নিশ্চয়। নিশ্চয় আগ্ৰহী কাৰণ, এই যিটো তুমি বিষয় বৰ্তমান দিছা। টা। এই বিষয়টোৰ পৰা আমাৰ বহুত লাভ। ভাল হ'ব পাৰে।
অঁ, গতিকে আমি বিষয়টোৰ ফালে আগবাঢ়িবলৈ বিচাৰিছোঁ।
হয়
অ আচলতে অ আমাৰ বিষয়টো হৈছে যে ভোটাধিকাৰ আৰু গণতন্ত্ৰত নাগৰিকৰ ভূমিকা।
হয়
আচলতে অ আমাৰ ভোটাধিকাৰ আৰু গণতন্ত্ৰত নাগৰিকৰ ভূমিকা আচলতে অতি গুৰুত্বপূৰ্ণ? হয় নহয় বাৰু আচলতে? চাবা হা দেই মানে যদি এখন গণতান্ত্ৰিক দেশত ভোটাধিকাৰ নাগৰিকৰ অন্যতম মূল্যবান অধিকাৰ হয় নহয় বাৰু।
হয়
উ অ এতিয়া চাবা যে ভোটৰ জৰিয়তে কি হয়। এজন নাগৰিকে নিজৰ আহ যি প্ৰতিনিধি সেই প্ৰতিনিধি আচলতে নিৰ্বাচন কৰিব পাৰে এটা ভোটে এজন আচলতে প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে হয় নহয় বাৰু?
হয় হয়
আৰু আৰু তাৰ লগতে কি হয় আমাৰ দেশৰ যি। শাসন ব্যৱস্থা। এই শাসন ব্যৱস্থা। অতি আহ গুৰুত্বপূৰ্ণ আহ গুৰুত্ব প্ৰদান কৰে আচলতে এটা ভোটে।
হয়
অ আচলতে কি গম পাইছ নাই ভোটাাধিক ভোটাধিকাৰতো আচলতে তাৰ? এটা কেৱল অধিকাৰেই নহয় ই আচলতে কি আমাৰ এটা গুৰুত্বপূৰ্ণ আচলতে দ্বায়িত্ব। হয় ন নহয় বাৰু।
হয় নিশ্চয় ভাৱে হয়।
হয় হয় অ কিন্তু মানে এনে এনেকুৱা। এনেকুৱাও দেখা যায় যে বহু মানুহে কি কৰে ভোট ভোটদানৰ যি আচলতে গুৰুত্ব?
হয়
সেয়ে আচলতে গুৰুত্বতটো বুজি নাপায়?
হয়
আচলতে সেই গুৰুত্ব যে বুজি নাপায় সেইকাৰণে মানে মানুহ বিলাকে? কি ভাবে এ ভোট নিদিলেও হ'ব তেনেকে বুলি ভাবি মেলি মানে থৈ দিয়ে?
এই মানে আপোনাৰ তোমাৰ এক কথা কবলৈ গ'লে তুমি অৱে অৱহেলা কৰে ভোট ভোটাধি?
অ অ অ অ অ ঠিক কৈছা তুমি। মানে সেইটো অৱহেলা কৰে মানে। কিন্তু সেই মানুহজনে সেইটোও বুজি নাপায়? পাই যে তুমি যদি আহ নিজৰ ভূতটোক। আচল আমাৰ গ। দেশখনৰ বাবে এটা ভোটৰ আচলতে? প্ৰয়োজন আচলতে বহুত। সেই কথাটো আচলতে বুজি নাপাইছে? সেই মানুহজনে।
কাৰণ এটা ভূতে একোজন প্ৰতিনিধিকিক তোমাৰ মানে জয়যুক্ত কৰিব পাৰে।
জয়যুক্ত কৰিব পাৰে হয়, নিশ্চয়। আচলতে কি হয় সেই আৰু তাৰ লগতে এটা অতি গুৰুত্বপূৰ্ণ কথাও আহি পৰে যে এজন মানুহে যদি পাঁচ বছৰলৈকে যদি অহ নিজৰ যি ভূত। সেই আচলতে যদি ভোতটো যদি আচলতে প্ৰদান নকৰে তেতিয়া কি হ'ব গম পাইছা নাই? তেতিয়া তেওঁ অহ তেওঁ যে সেই আমাৰ যে ভাৰতৰ যে নাগৰিক তেওঁ সেই সেই আচলতে চিন্তটো হেৰা যাব গম পোৱা নাই? তেওঁ-তেওঁৰ যি ভোটদানৰ অধিকাৰ আচলতে সেই অ যি ভোটদানৰ অধিক যাৰ হে তাৰ পৰা আচল্ততে তেওঁ বিৰত হৈ যাব গম পাইছা নাই? সেইটো কি হয় আলতে আজিকালি এই যে মানুহে বুজে বুজি নাপায় কিছুমান, অ চবেই নহয়। সকলোকে মই কোৱা নাই। যে কিছুমান অশিক্ষিত লোকে আছে আচল সেই কথাটো বুজি নাপায়। সেইকাৰণে আচলতে অহ তাৰ ফলত কি হ'ব পাৰে? তাৰ ফলত তেওঁ যি ভূটদানৰ যি অধিকাৰ তেওঁ দেশৰ এজন নাগৰিক-নাগৰিক সেই তাৰ তাৰ পৰা আচলতে তেওঁ বৰ্জিত হৈ যাব পাৰে। তুমি সেই কথা আচলতে কিমান বিশ্বাস কৰা তোমাৰ মতে?
এজন ব্যক্তিয়ে যেতিয়া তুমি ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব। আৰু সেই দেশ দেশৰ আচলতে খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে তেওঁৰ যিটো স্থাপত্যৰ আছিলে বা প্ৰস্থিতি আছিলে সেইটো হেৰুৱাই পেলাই।
হয়-হয়-হয়
কাম ভূত এা গণতন্ত্ৰৰ সফলতা নিৰ্ভৰ কৰে সচেতন নাগৰিক আৰু সেই নাগৰিকৰ দায়িত্ব মনোভাৱৰ ওপৰত।
হয়-হয় নিশ্চয়-নিশ্চয়।
তোকে বৰ্তমান সময়ত তোমাৰ এই ভোটাধিকাৰ ব্যৱস্থাটোক মানে সেৱ জ্ঞান কৰি ধৰা। ভোট ভোট যদিনাখন তুমি ইলেকশ্যন হয় সেই ইলেকশ্যন। ভোট প্ৰদান নকৰে।
হয়-হয়।
যাৰ জৰিয়তে মানে অ শাসকীয় পক্ষৰ ক্ষেত্ৰত মানে বহু অসুবিধা হ'ব মানে পৰিলক্ষিত হৈছে বহু অসুবিধাৰ।
আচলতে কি গম পাইছা নাই? এজন-এজন সচেতন ভোটাৰে তোমাৰ ভোট দিয়াৰ আগত আচলতে আহ প্ৰাৰ্থীৰ যি যোজ্যতা সততা আৰু কাম কাজৰ যি মূল্যয়ন সেই আচলতে সেই মূল্যায়নটো আচলতে কৰা উচিত।
পাইছা নাই? এতিয়া তোমাৰ আহ জাতি, ধৰ্ম বা যিকোনো মানে ব্যক্তিগত লাভৰ ভিত্তিত আচলতে ভোটটো নিদি দেশৰ উন্নয়নত আচলতে অগ্ৰাধিকাৰ দিব লাগে, গম পোৱা নাই?
হয়।
আচলতে আমাৰ এই সমাজৰ মাজত আচলতে গণতন্ত্ৰ আচলতে নাগৰিকৰ। প্ৰতিজন আচলতে নাগৰিকৰে ভূমিকা কেৱল আচলতে ভোটদানতে সীমাবদ্ধ নহয়, গম পাইছানাই?
হয়।
অঁ। আচলতে নাগৰিকে আইন মানি চলা, সমাজৰ সমস্যাৰ বিষয়ে সচেতন হোৱা। আৰু মানে কি হয় চ। চৰকাৰৰ যি কাম কাজ। কাম কাজৰ ও। ওপৰত আচলতে নজৰ ৰখাও উচিত গম পাইছা নাই। এতিয়া কি হয় তোমাৰ অ কিছুমান অশিক্ষিত লোকে সকলোৱে নহয় মানে কিছুমান অশিক্ষিত লোকে গমেই নাপায় যে আমাৰ সমাজখনত আচলতে গণতন্ত্ৰত আমাৰ দেশখনত, কি হৈ আচল আছে কি হৈ আছে মানে সেই আচলতে কথাটো বুজি নাপায়, গম পাইছা নাই? আমি এজন শিক্ষিত ব্যক্তি হিচাপে আমি আচলতে সকলো কথা আমি নজৰ ৰাখিব লাগে কাৰণ।
নিশ্চয় কাৰণ আমিয়ে হৈছে আমাৰ এই দেশৰ ভৱিষ্যত।
হয়।
আৰু আমি যদি এই ক্ষেত্ৰত যদি এজন সচেতন নাগৰিক হিচাপে। তাতে যদি দেশখন ৰক্ষা নকৰোঁ, তেন্ত ভৱিষ্যয়ত প্ৰজন্মৰ কাৰণে নিজৰ নিশ্চয় আমাৰ দেশৰ অন্ধকাৰ হৈ পৰিব।
অ অ নিশ্চয় নিশ্চয় এতিয়া চাবা হা আমি আমাৰ নিজৰ এটা মূল্যৱান হয় নহয় এটা আমি মূল্যৱান। ভোট দি যেতিয়া আমি এজন অ পাৰ্থী হয়, নহয় আমাৰ ৰাজনীতিবিদক আমি এতিয়া জয়যুক্ত কৰিছো এজন প্ৰাৰ্থীক আমি যেতিয়া জয়-জোগ কৰিছো, তেনেহলে আমাৰ সম্পূৰ্ণ অধিকাৰ আছে আমি তাৰ ওপৰত নজৰ দিয়াটো হয়ে নহয় কোৱা, সেইটো আমাৰ সম্পূৰ্ণ অধিকাৰ আছে আমি যে সেই ব্ক্তিজনৰ ওপৰত আমি নজৰ দিব পাৰো আৰু সেই আমি এইটো চাব লাগিব যে অ সেই প্ৰাৰ্থীজনে সেই-সেই-সেই মানুহজনে কিমান আচলতে ভাল কাম কৰিছে, সমাজৰ-সমাজত কিমান বেয়া কাম কৰিছে, সেই-সেই বিষয়ে আমি আচলতে চোৱাটো উচিত। আৰু-আৰু এটা কথা কি গম পাইছানে নাই আমি-আমি এজন আচল্ততে, আহ এজন ব্ক্তিক এজন প্ৰাৰ্থীক আচল্ততে ভোট দিয়া। আগত আমি কি কৰিব লাগে, তেওঁওৰ আচলতে আমি আহ বেকগ্ৰাউণ্ডো-বেকগ্ৰাউণ্ডৰ বিষয়ে আচলতে আমি অকনমান জানি লব লাগে। গম পাইছা
হয় নিশ্চিত ভাৱে জানিব লাগে কাৰণ সেই উক্ত, সেই প্ৰাৰ্থীজন।
এতিয়া সেই ব্যক্তিজনৰ, সেই প্ৰাৰ্থীজনৰ ওপৰতে আচলতে আমাৰ যি দেশখন, দেশখন আচলতে ভৱিষ্যতলৈ উন্নত হ'ব। তা-তাৰ ওপৰতে আমাৰ দেশ কনে ভিত্তি কৰি থাকিব লাগিব। গতিকে অ। সেইটো আচলতে বহুত গুৰুত্বপূৰ্ণ বিষয়, তুমি তাৰ ওপৰত কি ভাবা?
তাৰ ওপৰত ক'বলৈ গ'লে ধৰা তোমাৰ আমাৰ সকলোৱে জানে যে ভাৰতবৰ্ষ হৈছে। এখন গণতান্ত্ৰিক গণৰাজ্য আৰু এই গণতান্ত্ৰিক দেশত এখন চৰকাৰ বা শাসকীয় পক্ষ গঠন কৰিবলৈ। সম্পূৰ্ণ বাঘ জৰিডাল থাকে আমাৰ জন সাধাৰণ। সাধাৰণৰ ওপৰত
নিশ্চয় থাকে, নিশ্চয় থাকে।
এয়া সাখক। অ'কে! অ'কে! নিৰ্বাচন কৰাৰ আগত জনসাধাৰণে, বা প্ৰতিনিধি গৰাকীক তেওঁৰ যিটো মানে বেকগ্ৰাণ্ড বা তেওঁৰ চাৰিত্ৰিক যিটো বৈশিষ্ট যে নজনাকে আমি ভোট প্ৰদান কৰোঁ। তেনে ভৱিষ্যতে। আমাৰ দেশখন বা আমাৰ জাতিটোৰ ওপৰত বহু সংকটে দেখা দিব পাৰে। কাৰণ আমি বৰ্তমান দেখিছোঁ যে কিছুমান এনে এনেকুৱা নেতা আছে যিগৰাকীয়ে ধৰা, তুমি ইলেকশ্যনৰ আগত ভোট খুজি আহে।
নিশ্চয়, নিশ্চয়।
সময়ত যেতিয়া তেওঁক জনসাধাৰণে ভোট প্ৰদান জয়যুক্ত কৰে, তাৰ পিছত, তেওঁ, তেওঁলোকে মানে জনসাধাৰণৰ ফালে পিঠি দি দিয়ে।
হয়। হয়। হয়। আচলতে আচলতে কি গম পাইছা নাই? অ, ভোটাধিকাৰটো হৈছে আচলতে, গণতন্ত্ৰৰেই এক শক্তি, গম পাইছা নাই? আচলতে সচেতন ভোটদান আৰু আহ, যি দায়িত্বশীল নাগৰিক, নাগৰিকত্বই আচলতে এখন শক্তিশালী উন্নত, আৰু এখন মানে আচলতে‌ সমৃদ্ধ, সমৃদ্ধ দেশ আচলতে গঢ়ি তুলিব পাৰে গম পাইছা নাই? হেল্ল' শুনা পাইছানে?
হয় শুনি আছোঁ, শুনি আছোঁ।
গতিকে অ আজি আমাৰ এই যি আমাৰ গণতন্ত্ৰ, গণতন্ত্ৰ ভোট আৰু ভোটদানৰ বিষয়ে যি আমি বাৰ্তালাপ কৰিছোঁ তুমি সেই বাৰ্তালাপক লৈ তুমি, অ কিবা নজনা কথা জানিলো বুলি, তুমি বিশ্বাস কৰিছানে?
নিশ্চয়, কাৰণ তুমি যিটো ট'পিক আজি আনিলা ধৰা তোমাৰ আমাৰ ভোটাধিকাৰ ক্ষেত বা গণতন্ত্ৰৰ ক্ষেত্ৰত, আমাৰ নাগৰিকৰ যিটো ভূমিকা বলিষ্ঠ ভূমিকা। সেই বিষয়ে তুমি যিটো মানে আমাৰ আজি অ আমাৰ আলোচনা যিটো পইনট তুমি দাঙি ধৰিছা এইটো নিশ্চয় এটা মানে আদৰ্শবান এটা যুক্তি বুলি আমি ভাবিছো কাৰণ ইয়াৰ জৰিয়তে আমাৰ ভৱিষ্যত ওপৰত খিনি শিশু বা ভৱিষ্যতে যিখিনি নাগৰিক হ'ব দেশৰ তেওঁলোকৰ ক্ষেত্ৰত এই আদৰ্শখিনিয়ে আগলৈ অনুপ্ৰেৰণা উৎসৱ হৈ ৰ'ব
অ গতিকে তোমাৰ এই ফিক্সদেটোৰ পাই আজি ভাল লাগিল অ গতিকে আশা কৰিছো আগলৈ এনেদৰে কথা পাতিবলৈ আমি সুযোগ সুবিধা লাভ কৰো গতিকে অ আজিলৈ ৰাখি ৰাখিছো ধন্যবাদ।
ঠিক আছে ঠিক
হয় হয় হয়